আছো টিউছন কৰি আছোঁ, তই?
অঁ, মই আছোঁ ঘৰ চৰ শাৰি উঠিছোঁ।
অঁ, আমা যে বৰষুণ দিছে এতিয়া, উম।
যোৰকে দিছে।
অঁ দিছে অ।
আমাৰ খিচ খিচকৈ পৰি আছে আও, গা নিভিজে আৰু।
অ আমাৰ অকণ জোৰকে দিছে বাও।
অঁ।
দুপৰীয়া দিছিলে।
দুপৰীয়া দিছিলে এ অকমান দপ দপ দপ দ। আহিলে আৰু টোপালকেইটা ডাঠে আছিলে, তাৰপিছত কিন্তু সেই কাপোৰ সুমোৱালে। দৌৰা দৌৰিকে তাৰপিছত আকৌ লগতে ৰ'দ দিলে।
বহুত খং উঠে সেইটো বৰষুণ যে বেয়া, পিছে আৰু কিন্তু কাপোৰ কেইটা এটা মানে অলপ সময় এক মিনিট মানে দিব কিন্তু কাপোৰ তিতাই দিব।
একদম কাপোৰ তিতাই দিব মানে সেইটো সেই টোপালকেইটা এনেকুৱা।
উম।
কিন্তু তাৰপিছত আকৌ নাইকিয়া হৈ গ'ল।
অঁ। অ তেওঁ কাল এইকেইদিনতকে আৰু গৰমতটো য
এই আজি নাই আজি নাই বুলিয়ে ক'ব লাগিব। এইকেইদিন তুলনাত অঁ একেবাৰে নাই বুলিয়ে ক'ব লাগিব।
কিন্তু গপ গপনি এটা আছে।
আছে। নহয় নহয় মানে তথাপিতো মানে ফেনখন নোলোৱাকে অলপ টাইম থাকিব পাৰি আও, অঁ অকণমান যোৰকে আহিছে ঔ।
উম, কিবা খালি নে নাই?
কঁঠাল গছৰ লগত থাকিলে একো নহয় নহয় ন?
এ কঁঠাল গছনো কি নো একো নহয় কঁঠাল গছ।
নহয় তেওঁ আকৌ সুধিছোঁ আও।
কিছুমান গছে বেয়া, যেনে এইয়া তেতেলী গছ।
নহয় নহয় মই মই এনেকুৱা কাৰণে সুধিছোঁ।
উম। ভাত খালি আৰু দুপৰীয়া?
অঁ অঁ খালোঁ খালোঁ।
কিহেৰে খালি?
মাছ এই কালি দি পঠিয়াইছিলে। পৰহি পুখুৰী সিঁচিছিলে যে, অঁহ।
উম
এ আমাৰ পিছপানৰ পুখুৰী এটা আছে যে।
উম।
একদম সেয়া মানে মাহঁতৰ ঘৰত আও।
অ।
সেয়া হেৰি ধেৰ মাছ ওলায় এটা অকণ কমিছেহে মাছটো। বেছি নোলালে বোলে লাই ইয়া আগৰবাৰ মাৰো এনেকুৱা মাছ ওলাইছে নহয় বা মানে একে চখ খাওঁ মানে বহুত ওলাইছে।
অ মনত আছে,
অ টো আছে ন এই ভিডিঅ' কৰিছিলো যে, অঁ কেনেকুৱা মাছ, কেনেকুৱা মাছ।
সেয়া আকৌ সব বনৰীয়া মাছে ন চপ
সব বনৰীয়া মাছে এয়া নিজ নিজে নিজে সোমাই আকৌ বানপানী হৈছিলে যে সেইবা সেয়া পানীত মানে নিজে নিজে আহে আকৌ,
পুখুৰীটো সেই তেনেকুৱাই আছিলে ধৰ মানুহে খান্দা পুখুৰী নহয় ধৰ জে চি বিয়ে দি হেৰি কৰাহে হয়। ঠাণ্ডাহে, তেনেকুৱা এইটো পুখুৰী বুলিও নাছিলে হয় কিন্তু তথাপিও যথেষ্ট মাছ
অঁ মানে ইনটেনচন টো পুখুৰীব নোৱাৰে
আহ
কিন্তু মানে মাটিখিনি লাগতিয়াল হৈছিল কাৰণেহে নেকি ন
অ
মাটিখিনি কি কৰিলে বাৰু
হেৰি অ মাছ কি মাগুৰ মাছ দিছিলে এই মাগুৰ মাছ আৰু কাৱৈ মাছ এনেকেই ওলাইছিল গৰৈ মাগুৰ কাৱৈ
অঁ অঁ তই দেখিলিগৈ মানে মাছখিনি
নাই মই শুনি আছো
অঁ
মই যোৱাই নাই
মই কৈছিলোঁহে বোলো ভিডিঅ' অকণ কৰি পেলাই দেচোন বোলো চাওঁ তা তেতিয়ালৈ বোলে সিঁচি হ'লেই
অ মই নাই জোয়াই নাই এই গিদিন
অ কিয়
অ অসুবিধা যে
অ অ অ উম
অ
ভাত কৃহকতে খালি
ভাত এ কণী দালি আলু তাৰ পিছত আকৌ সতে দালিতে মচ খাই দিছিলে আৰু একদম নোযোৱা বস্তু
হেল্ডি কিন্তু আকৌ গম পাইছা নে নাই
হেল্ডি হলেও মই বেয়া পাওঁ মানে যেতিয়া মইচাহিটো দালিত পেলাই দিয়ে নহয় একে হেৰিটোৱে মানে দালিখিনি সোৱাদতোৱে মই বেয়া পাওঁ
তো সেনেকৈ নাখাওঁ মই এই হেৰি দি খাবি আকৌ সৰিয়হ দি খাবিচোন
অ,
সৰিয়হ হেৰি বনাই পেলাই, খাই ভাল লাগে আকৌ।
উম, তেওঁ আৰু মই বেয়া পাওঁ।
উম, ময়ো ভাল নাপাওঁ। তোক যে মই ভেন্দিৰ লগত খাবলৈ দিছিলোঁ, খাই চাইছ?
এই নাই, ভেন্দি এইকেইদিন অনাই নাই যে, বজাৰ মানে সেই পাপাই কৰে যে। আনাই, নাই, পাপাই আকৌ, কি ভাত কেৰেলা, লাভাৰ মানে, ভাত কেৰেলা। সেইবিলাকে আনে। ভাত কেৰেলা আনিব, তাৰ পিছত আকৌ আৰু কি কি আনে ৰহ।
চিকহু আলু।
উম, চিকহু আলু নাপায় নহয়, এতিয়া ছিজনে নহয়, চিকহু আলু। মাঘৰ মাহতহে পায়, জানুৱাৰীত।
অ, অ, অ, হেৰি এইটো কি কয়, এই মাহী ভাল পাইছে আৰু ন।
অ, এতিয়া ভাল।
অ, অ, হে, স্কুলটো বন্ধই দিলে।
হ, বন্ধ গৰম বন্ধ।
তেনেহ'লে আ-আমাৰ ঘৰলে, আঠ দিন, একেলগে যামগে আহ।
যাম ৰস কেতিয়া যাম, মোৰ মানে পৰীক্ষাটো দি লওঁ বাৰ তাৰিখে, বাৰ তাৰিখলে। তাৰপাছত যাম। অহ,
বাৰ তাৰিখে, মোৰ এঘাৰ তাৰিখে, মোৰ পৰীক্ষা।
অ, ভালে হৈছে দে।
অ, তেনেহ'লে এটা কাম কৰিবি, বাৰ তাৰিখে আহি যাবি হ'ব।
ই, বাৰ তাৰিখে আহিয়ে, মই নাযাওঁ গৈ আৰু। কি তই, তই কি আহিবি নেকি, চৈধ্য তাৰিখে আমাৰ ইয়ালৈ আহিবি নেকি?
চৈধ্য তাৰিখে, অ, তেৰ তাৰিখে যাওঁ নেকি, হেৰি চৈধ্য তাৰিখেও মোৰ পৰীক্ষা আছে, আৰু এঘাৰ তাৰিখেও আছে। এঘাৰ তাৰিখে, নাযাওঁ বাৰু।
উম,
এয়া তেৰ, তাৰিখে যাম চাগৈ।
তেনেহ'লে মই কেনেকে যাম, তাৰ পৰা তই পঢ়িব লাগিব নহয়।
এদিনো, তই আকৌ আহাই নাই। এই এটা কাম কৰিম দে বুজিছ, এটা কাম কৰিম দে, এ হেৰি তাকে, মোৰ পৰীক্ষাতটো শেষে হৈ লওকঁ বুজিছানে।
অ,
মোৰ সোতৰ তাৰিখে শেষেই হ'ব নহয়, হয়।
উম,
সোতৰ তাৰিখে‌ নে কেই তাৰিখে আছিলে, জানোঁ। নো, বহুত দিন তেনেকে গুচি যাবগৈ পিতিককে। আজি ছ, সাত তাৰিখ হ'লেই, হয়। অ, তেনেকে গুচি যাবগৈ। তই বহুত দিন এনেকে থাকাকে অহাও নাই দে।
অ, নাই যোৱা, এই বহুত দিন থকাকে গৈছিলো হে পিহু থাকোতে গৈছিলো, উম, তেতিয়াৰ পৰা থাকাকে যোৱাই নাই। উম,
ভাল লাগে আৰু হয়।
অঁ। তিতিব দেখোন এতিয়া এনেকে।
কি হ'ল?
টিউচনৰ নিবলে আহিছে।
অঁ ছাতি আনা নাই?
আনিছে।
অঁ তহঁতৰ ৰাস্তাটোতো খুব বেয়া ন?
উম বহুত বেয়া। নাই এইকেদিন একদম ভাল হৈছিলে এইকেদিন একদম মাটি ফাটিব লগা মানে ৰ'দ। আজিহে ৰ'দৰ আৰু
এই এই এতিয়াতো সেই গাড়ী চাড়ী এখন অহাৰ পিছততো চেচেই বনিব।
উম' অ চেছ। কিন্তু এইকেইদিন ৰাম কেনেকুৱা টান। চৰকাৰৰে মানে কিমান কৈ আছে আৰু নহয়ে গৈয়ে। সেই এবাৰ নাম লোৱা শুনিছিলোঁ। এবাৰ নাম লোৱা শুনিছিলোঁ তে হব বুলি কিন্তু সেই এতিয়াচোন কোনো খা খবৰেই নাই দেখোন।
সেইবিলাক হেৰি কৰিব লাগে আক ন চব ৰাস্তাই নহয় প্ৰত্যেকটো ৰাস্তাই ধুনীয়া হ'ল হয় চুকে চুকে মাত্ৰ তহঁতৰ তহঁতৰ ৰাস্তাটোৱে এনেকুৱা দেখিছোঁ যে যোনটো ৰাস্তা মানে ভাল নহয়।
নোৱাৰিয়েই এতিয়া যে এজাক বৰষুণ দিলে শেষ আৰু।
অঁ।
উম।
সেইবিলাক সেই ভিডিঅ' এটা কৰি পেলাই মানে চকুত পৰাকৈ দি দিবিচোন।
চকুত পৰা মানে কি মানুহ আহি নিজে চাই কৰি গৈও তেনেকুৱা।
উম।
দেখিছে এইটো বিধায়ক বা এনেকুৱা হেৰিয়ে দেখিছে আৰু পঞ্চায়তৰ কোনোবা কোনোবা কাউঞ্চিলাৰ। নেতা বিলাকে ত দেখিয়ে থাকে হয় তথাপিও মানে গুৰুত্ব নিদিয়ে আৰু। তথাপিও এবাৰ অহা কথা কৈছিলে কিন্তু এতিয়া কি হল বা।
অঁ।
এ ব বৰষুণ পৰিয়ে আছে নে?
উম পৰি আছে।
আমাৰো পৰি আছে মই পাইন গছজোপাৰ তলতে আছোঁ কিন্তু ভিজা নাই অকল।
অ এই এইজোপা ডাঠ ডাঠ যে গছজোপা। ইমান জোৰকে দিয়া নাই চাগে তাত আমাৰ ইয়াত আকৈ দিছে জোৰকে। অ।
অঁ মই যে বৰ ডাঙৰ কথা এটা পাহৰিলোঁ অঁ অ। আমাৰ ৰুমৰ সেই খিৰিকীখন বন্ধ কৰিবলৈ পাহৰি গ'লোঁ নহয়।
অ যা নহলে।
অ।
খনদি মানে পানী সোমাই মানে গম পাইছা নে। দেৱালখন লগতে যে ইফালে এই মানুহঘৰৰ লগত দেৱালখন কালিও সেই মানে আমি দে দৰ্জা-খিৰিকী খিৰিকীখন মানে খুলি খুলিয়ে থৈ দিওঁ, ৰাতিহে মাৰো। নহ'লে একে ৰুমটো জানৱে ভেণ্টিলেশ্যন চেণ্টিলেশ্যন নাই যে একদম। তেনেই মানে তিতি যায় সেয়া ওচৰত সেয়া হেৰি কম্বল দুখনো আছিলে। কালিও তিতিছে কম্বল খনো ও ওপৰৰ কম্বল খন। এয়া বৰষুণ কেলে নাই দিছে নহয় কালি দিছেটো বৰষুণ।
ৰাতি দিছে।
অ' মানে সে ৰাতি সন্ধিয়া দিছিলে নেকি। অ' সন্ধিয়া তেতিয়া হেৰি মাৰা নাছিলো যে।
তহঁতৰ ফালে দিছে চাগে। আমাৰ সন্ধিয়া নাই দিয়া নেকি।
সন্ধিয়া মানে পিছবেলাও দিছিলে নেকি, কালি পাহৰিয়ে থাকিলোঁ ৰ! কনফিউজে হৈ গ'লোঁ।
অ' তহঁতৰ দিবও পাৰে বাৰু দেই।
অঁ আমাৰ অ' ঠায়ে ঠায়েহে পৰে। উঠনি বৰষুণটো বৰ বেলেগ বেলেগ হেৰিত আহিছে মানে ইফালৰ পৰা গুৰ গুৰকে শব্দ এটা শুনি আহি আছো, আমাৰ এইখিনি পোৱাহি নাই তাৰপিছত লগতে পাইছেহি। দে হ 'ব দে ন মই এইয়া সেই কাপোৰখিনি হেৰি কৰি লওঁ ৰ! অঁ কাটি দেচোন।
অ' হ'ব দে।